হেল্ল' অ অ নমস্কাৰ আপোনাৰ অ পাইছো আপোনাৰ মাত মোৰ মাত আহিছে।
অ অ আহিছে আহিছে।
অ বাকী খবৰ পাতি আপোনাৰ কি? মই ভালে আছো অ অ মোৰো ঠিক ঠাকে আছে মই আৰু এনে অলপ খোজ কাঢ়ি আছো আৰু
খোজকাঢ়ি আছ অ ৰাতি মানে ডিনাৰ হৈ গল
অ ডিনাৰতটো এতিয়ালৈকে হোৱা নাই মই ভাবি আছো যে মই ৰাতিৰ খাদ্যত কি বনাও এতিয়া মই মানে সেইটোয়ে চিন্তাত আছো
আত্ছা এতিয়ালৈকে মানে বনোৱা নাই
নাই বনোৱা ভাবি আছো যে ৰাতিৰ খাদ্যত কি বনাও মানে কিবা এটা ধৰি লওক এ খাদ্যৰ প্ৰণালী গম পালে সেই খাদ্যৰ প্ৰণালী হিচাপে মই বনাব পাৰোঁ আৰু ধৰি লওক সেইটোয়ে মই ভাবি আছো আপুনি যদি মোক কেইটামান খাদ্য প্ৰণালী যদি আপুনি মোক কেইটামান যদি মোক যদি ক'ব পাৰে তেতিয়া মই বহুত ভাল পাম মানে আনন্দিত হ'ম মনেৰে
অ এনে চাক মানে কি এতিয়াতো বহুত গৰম পৰি আছে ন
হয় হয়
ত' কি মানে কি হয় মানে অলপ লাইট কেে যদি কিবা খাব পাৰো হালকা
অ অ সেইটোও হয় সেইটো হয় অলপ অ অলপ হালকা খানা খাবও পাৰোঁ আমি ইমান ইমান তেল মছলা ইমান তেল মছলা মানে নিদিয়াকে
অ অ সেইটোয়ে আপুনি এক কাম কৰক অ এই গৰমত মানে পানী লও খাও আপুনি মইো নিজে পানীলও বনাইছো জানেনে
অ পানীলাও কিন্তু ভাল তাতেতো পানী থাকে ন তাৰপিছত আমাৰ গাটোতো আমাৰ এনে আমাৰ গাটো এনেও আমাৰ আশী শতাংশ নব্বৈ শতাংশ পানী দিয়ে আছে পানী পানী লাৰুটো ফালে ধৰি লওক এতিয়া ইমান গৰম দিছে যেতিয়া আমাৰ হাইড্ৰেশ্যনৰ কাৰণে
ভাল এইটোয়ে বহুত গৰম সেই কাৰণে মই আপুনি কি ক ক'ব মই মানে এই গৰম দি মানে গৰমত ম পুৰা পানী লৰে খাই আছো
অ পানীলাওটো পানীলাওটো মই কেনেকাকে বনালে ভাল হ'ব
অ পানীলাও চাওক মই একদম চিম্পল কে বনাওঁ অ আহ আদা দি পেলাই মানে আদা দি পেলাই আৰু কেতিয়াবা ধন ধনিয়া পাত আছে নহয় দি পেলাই বনাও মানে আগত কি কৰিব ভালকে সৰু সৰুকে পানীলাওটো কাটি লব
হয় হয় ভাল অ ভালকে কাটি ল'ম
তাৰপিছত এইটো আপুনি অলপ মানে কুকাৰত দিব এইটো অ এইটো কেৰাহীত বনালে নহয় অলপ কেনেকে মানে পুৰা ভাল নহয় এইটো সিজি নাই অ
কুকাৰত দিলে মে ধুনীয়াক অলপ সিজি
অ ভাত ধুনীয়াকে সিজে অ সেইকাৰণে তাৰপিছত অলপ বা এইটো সৰিয়ৰ তেল দিব তাতে অলপ পাঁচফোৰণ দিব তেজপাত অ তেজপাত দি দিব অলপ এটা শুকান মৰিচ দি দিব আৰু তাতে এইটো পানীলাওটো দি দিব অলপ হালধি অলপ নিমখ দি দিব ঠিক আছে আৰু তাতে আপুনি অলপ জীৰা অলপ জিৰাৰ জিৰাৰ গুৰি দি দিব অলপ ধনিয়া গুৰিৰ দি দিব উম তাৰ পিছত এইটো আদা আছে নহয়
হয় আদা অ
অলপ দি দিব এইটো মিলাই পেলাই তাৰপিছত একদম পানী দি কিনে অলপ পানী দিব পানী লোৱাৰ ওপৰতো পানী ওলাই যায় নহয়।
অ হয় তাৰ পৰাতো পানী অ পানী টো এৰে বাৰু পানী লাও পৰা ভাজি ভাজিতে পানীতটো এৰি দিয়ে।
অ সেই অলপ পানী দি তাৰপিছত এইটো চিটি মাৰি দিব।
অ খাবলৈও শুনোতে ইমান সোৱাদ লাগিছে খাবলৈ কিমানেই সোৱাদ হ'ব ভাবো।
অ আৰু যেতিয়া এইটো নমাব নহয় তাত অলপ মানে ধনিয়া পাত দি দিব। বহুত টেষ্টি লাগে একদম চিম্পল হয় কিন্তু খাই চাব একদম টেষ্টি লাগে।
চিম্পলত মানে একদম স্বাদিষ্ট লাগে আৰু খাই কেনে এইটো এই। টোতো এটা ধৰি লওক আপোনাৰ এ হেৰি এ বনোৱা এটা হেৰি মানে। প্ৰয প্ৰযোজনা কিন্তু আৰু এটা মই মানে অ বনাবলৈ বা মানে ম পানীলাও দি মানে দালি খাবলৈ মোৰ বিৰাট ভাল লাগে।
ভাল লাগে মগুৰ দালি।
অ মগু দালি বা ৰহৰ দালি। অ ধুনীয়া পানী লাওত মানে মই কেনেকা বনাও আকৌ শুনিব আপুনিও কেতিয়াবা ঘৰত বনাই কেনে চেষ্টা কৰি চাব এই বস্তুতটো অ। অ এ কি কৰো মই দালিটো ধুনীয়াকে মগু দালি। বা ৰহৰ দালিয়ে ললে এ মই কি কৰো ধুই কেনে তাক এ শুকানে শুকানে ভাজি লওঁ। ভাজি কেনে সেইটো চাই কৰি ওলাই দিম চাইড কৰি ওলোৱাৰ পিছত আপোনাৰ মই তেল দিম কুকাৰত তেল দি। কেনে তেল দি কেনে এই যে ডাঙৰ ডাঙৰ মানে এ আপোনাৰ চাৰিকণীয়া চাইজত অলপ ডাঙৰকে কাটিব লাগিব। পানী লাওটো অঁ ডাঙৰকে কাটি কেনে তাতে এ সেইটো অলপ হালকা কে ভাজি লবি। সৰিয়হ তেল দি কুকাৰত আ সেইটো ওলাই ললো আকৌ দালিটো যে আছে ভাজি কেনে থৈছিলোঁ শুকানকে সেইটো দিলো আহ তেল দিলো আকৌ তাতে পাঁচফোৰণ দিলো আকৌ আপোনাৰ শুকান জলকীয়া দিলো তাৰপিছত আপোনাৰ তেজপাত দিলো অলপ কালা জিৰা দিলো তাৰ পিছত দালিটো দি কিনে অলপ হালকা গেছটো। অলপ কমাই কেনে হালকাকে ৰাখি এইটো ওলাইল ভাজিলো ভাজিলো ভাজিলো চালো যে অলপ মানৰ মানে তাৰ হেৰি এটা ৰং এটা আহে ন ভজাৰ পিছত খৰি কালাৰ খৈৰী খৈৰী ৰঙৰ এটা ৰং আহ ৰং আহে। এই খ খৰিৰ ৰংটো যেতিয়া আহি যাব তেতিয়া মানে কি কৰিব লাগে। পানীতটো দি দিব লাগে মানে আনন্তাজত যিমান আমি লৈ লৈছো সিমান মানে আন্দাজত আপোনৰ মানে সোৱাদ অনুসৰি পানীটো মই ঢালিলো ঢালি কেনে তাতে কি কৰো নিমখ দিওঁ হালধি দিওঁ এই ডাঙৰ ডাঙৰ যোনটো পানীলাও বিলাক যে চাটিকনে ভাজি থৈছিলো। সেইটো তাতে দি দি দি দিয়াৰ পিছত। তাৰছত নিমখ চিমখ দি কেনে হালধি দি কেনে অলপ ৰঙা জলকীয়া গুৰাটো দি কেনে তাকে একদম হেৰি কৰি কেনে চিটিটো। এ বন্ধ কৰি দিওঁ তাৰ পিছত তাৰে ধৰি ল পোন্ধৰ বিছ মিনিটৰ পিছত চিটিটো মাৰে। চিটি মাৰাৰ পিছত কম চে কম উম চাৰি পাঁচটা চিটিৰ পিছত নমাই দিওঁ নমোৱাৰ পিছত নমোৱাৰ পিছত তাতে ওপৰৰ পৰা ধনীয়া-ধনীয়া পাত সৰু-সৰু কে একদম পিচ-পিচকে মিহি-মিহি কৈ কাটি কিনে চপৰৰ পৰা দি দিওঁ- অ ইমান ভাল লাগে খাবলৈ কাৰণে। অ ইমান ভাল লাগে খাবৰ কাৰণে ইমান ইমান ভাল লাগে খাবৰ কাৰণে খাবৰ-খাবৰ কাৰণেও ভাল লাগে যে সেইকাৰণে মানে সেনেকাকৈ বনাওঁ আৰু৷
আপুনি কাম কৰক এদিন বনাওক আৰু আহিম মই খাবৰ কাৰণে৷
আহ আপুনি অৱশ্যেই আপোনাৰ অপেক্ষাত থাকিম আপুনি আহিব সেনে শিকা ৰেচিপিটো মই বনাম আপুনিও খাব আপুনি নিজৰ হাতেদি বনাব ময়ো খাম৷
একদম মইটো ট্ৰাই কৰিম বহুত ভাল লাগিল শুনি৷
আপোনাৰোটো মই ট্ৰাই কৰিম আপোনাৰটো ভাল লাগিলে শুনি কেনে৷ আপোনাৰতো মই এই মানে এ মানে একদম হাল্কা খানা হয়৷ গৰম দিনৰ কাৰণে৷ অঁ হালকা খানা হয় মানে সেইটো মানে আপোন আহ আমাৰ মানে হেৰি পাচন তন্ত্ৰত মানে বস্তুটো ডাইজেষ্ট হ'বলৈও বহুত ভাল হয় তো অঁ অম মা মছলা এইবিলাকত কম থাকে যিমান বেছি মা মছলা খোৱা হয় সিমানে বেছি আমাৰ গা টো অলপ হেৰি হৈ যায় এল সেৱাল এল এলাহ-এলাহ ভাৱ আহি যায় পেট টোও বেয়া হৈ যায় পাচন তন্ত্ৰতটোও বেয়া হৈ যায় এই গৰমত যিমান পাৰে হালকাই খাব লাগে
খাব লাগে সেই টোৱেই৷ আৰু এইটো মাটি-মাটি দাৰ না মাটিমাহ বুলি কয় নহয়?
অঁ মাটি-মাটি মাৰ বুলি কয় মাটি কালাই
অঁ এইটো দি আৰু পানী লাও দি বনালে বহুত টেষ্টি লাগে৷
অঁ ন পানীলাওঁ দি বনালেওঁ বহুত বিৰাট ভাল লাগে খাই৷
অঁ মাটি মাহ মাটিৰ কালাই দাল যে তো হয় দালি এইটো দি বনালে বহুত টেষ্ট এইটো কিন্তু মই ৰেচিপিটো অঁ কওঁক
ছাল কোমোৰাও ভালো লাগে আকৌ ছাল কোমোৰাও ভালো লাগে৷ সেইটোও ভাল লাগে কিন্তু ছাল কোমৰাটো মই সেনেকাই লাও নিচি নিচিনাই বনাই কেনে একদিন দালিত দি কেনে খাইছ অ লাওৰ নিচিনাই হয় চেমে হয়৷ ত লাৰ নিচিনা সেইটোও মই মান এদ ম আনি কিনে দালিত দি খাইছিলো সেনেও মোক ভাল লাগিছিল৷ আৰু মানে আপুনি দালিত দি বুলিয়েই নহয় লাওৰ তৰকাৰিও বনাই খোৱা যায়। মানে ঠাণ্ডা দিনত ধৰি লওঁক লাওৰ তৰকাৰিওঁ বিৰাট ভাল। সোৱাদ লাগে খাই কেনে।
এনে এটা কোৱা নহয় লকী কোফটা বুলি লাও দি যে কো
অহ বনাই অঁ। অঁ আকৌ-আকৌ মাছ-মাছ দিওঁ ভাল লাগে আকৌ।
অঁ-অঁ মাছৰ এইটো মাধা দিতো বহুত ভাল লাগে।
উম মানুহে আকৌ বহুত মানুহে আকৌ মাছ দিওঁ লাওঁ বনাই নহয়।
অঁ-অঁ। মাছ দি মাছ দি জানা অঁ মাছ দি আহ কি বুলি কয় পানী লাঁও ভাল ভাল লাগে আৰু পাত কবি আছে নহয় পাত কবি দি মাছ দি বনালে ভাল লাগে।
অঁ পাত-পাত কবি দিওঁ ভাল লাগে।
অঁ মাছ দি বহুত ভাল ল।
উম উম। সেইটোৱে সেইটোৰ খাবলৈ সোৱাদ লাগে। সোৱাদিষ্ট হয় আৰু গাৰ কেনেও ভাল ভাল কা ফুল্কা খাদ্য হয় খাবলগীয়া যিহেতু। গতিকে আমাক এইবিলাক খাদ্য খাবই লাগে গৰম।
অঁ অঁ একদম এতিয়া চাওঁক নাই ইমান গৰম মানে স্কিন ৰেছেছ। থৈ গৈছে।
অঁ ইচিং হৈছে পিগমেন্টেচন হৈছে, পিম্পল হৈছে, কি ক'ব আৰু মুখত ছাল, মুখ মুখত খাল মইনা হৈ গৈছে!
একদম মানে পুৰা বেয়া কণ্ডিচন হৈ গ'ল।
উম আৰু কিমান জোগাত আপ- আপোনাৰ ধৰি লওক না কি কয় বহুত বেছি গৰম দিছে। বহুত বেছি।
খালী মানে পানী খাব লাগে খালী পানী মানে কিমান পানী খায় নে আপুনি
এনেইতো এনেইতো আ মোক মানে যিমান ডক্তৰে কৈছিলে আপোনাৰ পাঁচ লিটাৰত পান খাবই লাগে।
পাঁচ লিটাৰ না অ মই চাৰি লিটাৰ খাওঁ। মই মানে মাজত এটা চেলেঞ্জ উলাইছিল নহয় ছেভেনটি ফাইভ হাৰ্জ চেলেঞ্জ বুলি আপুনি গম পাইছে নে অ অ ছেভেনটি ফাইভ হাৰ্জ চেলেঞ্জ
অ
মানে মই কৰিছিলো তেতিয়াৰ পৰা মানে মই এইটো চাৰি লিটাৰ পানীটো খাওঁ ৱে খাওঁ।
অ ভালেই আৰু আমাৰ গাৰ কাৰণে বিৰাট ভাল।
অ বহুত অ অ টোৱে অ ঠিক আছ-
হয় হয় মই আপোনাৰ সেই যোন- মোক খাদ্য প্ৰণালীটো কৈছে। যেনেকা বনাবলৈ মই এনেকা চেষ্টা কৰিম বনাবৰ কাৰণে আপুনি বহুত ভালকে মোক বু- জাইছে অ হয় দিয়ক আপোনাৰতো মোক বনাব মোক মানে শুনি মোক লাগি গৈছে মানে বনাওঁ বনাওঁ যেন লাগি গৈছে দিয়ক। ঠিক আছে দিয়ক দিয়ক শুভৰাত্ৰি